হেল্ল'
হেল্ল'।
অঁ।
অহ' হিমাংছু
অ', ৰিয়ান
নে নাই
জিমৰ পা আহি কেনে আমি গা ধুওঁ, গা ধুই চাকি তাকি দেওঁ।
উম জিমত যাতে মানে ধুই, জিমত যাতে মানে ধুই নাযা?
নাাজাওঁ নাযাওঁ ভাই, আমি ছয়টা বাজাতে জিমত যাওঁ। ছয়টাতে গা ধুই যাবা নৰু দে।
হও, জিমৰ পৰা আহি বলে ঠাণ্ডা পানী দি গা ধুই দিলি মাচাল কেইটা বলে শুকাই যায় প্ৰথমে, তাৰপিছত আকৌ বোলে নৰ্মেল পজিচনত আহি যায়।
সেইকাৰণে মই আহি কিনে লগা লগ গা নোধাউ। পোন্ধৰ বিশ মিনিট পিছতহে মই গা ধুও।
আচ্ছা, আহি কিনে লগা লগ গা নুধা তই, আন, জ্বৰ উঠব বুলি।
অ', সেইকাৰণে অলপ দেৰিকে গা ধু।
আচ্ছা।
তই কি কৰা গধূলি আহি কিনে, না গা নুধা তই?
মই গধূলি আহিয়ে বেগটো থৈয়ে গা ধুই দেওঁ। ৰখা ৰখি চিষ্টেম নাই আৰু মোৰ। বাকি সেই যে, তোৰ যে গম পাইছোঁ ৰ, তোক এটা কথা সোধোঁ বোলো ডিগবৈ ৰিফাইনাৰী যে, এইটোতো কেৱল অস সমন নহয় মানে। এছিয়াৰ ইতিহাসত মানে আজিকালিতো এখন বিশেষ ষ্টাল দসন কৰিছে। ইয়াৰ সৈতে মানে ইয়াৰ ইয়াৰ লগত মানে তো তেল তাৰপিছত উদ্যোগ বিকাশ অৰ্থনীতি আৰু অসমৰ উন্নয়নৰ কাহিনীও জড়িত হৈ আছে ন? তোৰ মতে মানে, তইতো জানা ডিগবৈৰ বিষয়ে মানে ডিগবৈ ৰিফাইনেৰী খানটোৰ কৰ'ত অৱস্থিত?
উম।
এই ৰিফাইনাৰী খন ক'ত অৱ তয়টো
অ' ডিগবৈতো সেনে অসমত ডিগবৈ চহৰতে মানে অসমৰ তিনিচুকীয়াষ্ট্ৰিক্ যায়
তিনিচুকীয়া জিলাৰ
অ'
আৰু মানে ডিগবৈটোৰ মানে মানে ভাৰতৰ প্ৰথম তেল উদ্যোগৰ জন্মস্থান বুলি কয়।
অহ' আচ্ছা আৰু মানে ডিগবৈ নামটো কেনেকে আহিল?
ডিগবৈ নামটো মানে এটা মানে জনপ্ৰিয় কাহিন। এনে আছেগ আৰু মানে তেলৰ সন্ধানত মানে এ তাৰমানে ব্ৰিটিছ অভিযন্তাই মানে উদ্দেশ্য কৰি কৰিছিলে টো মানে ডি কে মানে ডিগবৈ এই বাক্যটোৰ পৰাই প্ৰচলিত যদিওটো তাত মানে লুকোৱা কথা আৰু মানে কিন্তু মানে এইটো বস্ত মানে নামটো ইয়াৰ পৰা আহ বুলি মানে চবে জানে আৰু
অ' অ' মানে হেৰি ডিগবৈত মানে তেল কেতিয়া আৱিষ্কাৰ হৈছিল?
ডিগবৈ এতিয়া যাওঁ। ঊনবিংশ শতিকাই আছিল আৰু ঊনবিংশ শতিকাৰ মানে শেষৰ সময়খিনিত মানে মানে শনিষ্ঠলৰ মানে উপস্থিতিত। দেখা পাইছিলো আৰু মানে। এ
আচ্ছা।
কেতিয়া স্থাপন কৰা হয় তাৰে
তাৰে ৰিফাইনাৰীটো টো তোৰ ঊনৈছশ ন চনত স্থাপন কৰা হয় উনৈছশ ন চনত স্থাপন কৰা হয় আৰু মানে তোৰ ইয়াক এছিয়াৰ আটাইতকৈ পুৰণি মানে। মানে চলি থকা তেল। শোধনাগাৰ বুলি মানে গণ্য কৰা হয় আৰু। অ' অ' চৰি ঊনৈশ এক মোৰ মানে পাহৰি গৈছো দে দত দেটটো। অ' ৰিফাইনাৰী মানে তোৰ হেৰি মাটিত। মাটিত তলৰ পৰা মানে ওলোৱা কেঁচা তেল আৰু মানে তোৰ পোনে পোনে ব্যৱহাৰ কৰিব নোৱাৰিলে। তাৰপিছত। ৰিফাইনেৰিত মানে এই কেঁচা তেল শোধন কৰি মানে তোৰ পেট্ৰল ডিজেল আৰু কেৰাচিন। বিজি তাৰপিছত বিটোমিন আদি মানে উৎপাদন কৰা হয় আৰু। নে মানে। ডিগবৈ খন মানে কিয় ইমান মানে পৰিচিত বিশ্বজুৰি।
ডিগবৈ। চা, কাৰণ মানে চা ই হয় মানে এছিয়াৰ মানে এটা মানে পুৰণি তেল সোধনাগাৰ আৰু তাৰ মানে বছৰ- বছৰ ধৰি মানে ইয়াত মানে উ তেলৰ যিটো উৎপাদন সেইটো মানে চলি আছে আৰু আৰু মানে যিটো মানে এটা উদ্যোগিক ইতিহাসৰ মানে উল্লেখযোগ্য দৃষ্টান্ত আৰু
অ'
সেইেটোৱে।
উম, মানে কেঁচা জেলটো মানে কেনেকে আহৰণ কৰা হয়।
কেঁচা তেল, কেঁচা তেলটো মানে ফাৰ্ষ্ট যেতিয়া ভূতাত্ত্বিক সমীক্ষাৰ পিছত মানে যিবিলাক স্থানত মানে তেল থাকে আৰু যিটো পৰীক্ষাটো কৰাৰ পিছত গম পাই না ক'ত ক'ত তেল থাকে' গম পোৱাৰ পিছত মানে সেই চাইদত মানে কুৱা খান্দা হয় আৰু এটা এটা আৰু তাৰ পৰা মানে এ কেঁচা তেল বিলাক এ এটা পাইপ লগাই কিনে এ ৰিফাইনেৰী বিলাকক লৈকে লৈ আহা
আচ্ছা, আচ্ছা, মানে ৰিফাইনাৰীত শোধন প্ৰক্ৰিয়াটো কেনেকুৱা?
হা?
ৰিফাইনাৰীত মানে তোৰ শোধন প্ৰক্ৰিয়াটো কেনেকুৱা?
অ সেইটোত মানে এই কি কৰে জানা মানে কেঁচা তেলক মানে যিটো কেঁচা তেল থাকে সেইটোত মানে তেলটোক মানে পুৰা গৰম হিট দেই আৰু মানে উচ্চ তাপ দিয়ে। উচ্তাচাপ দি গৰম কৰি মানে তাৰে মানে যিবিলাক পাৰ্টছ বিলাক থাকে আৰু তেলৰ অংশ বিলাক অংশ বিলাক মানে পৃথক কৰা হয় আৰু আৰু তাৰ প্ৰতিটো অংশৰে মানে পৃথক হোৱাৰ পিছত মানে বিভিন্ন ধৰণৰ ইন্ধন লাভ কৰে আৰু তাৰ পৰা বা সামগ্ৰী লাভ কৰা যায় আৰু
আচ্ছা, আচ্ছা, এনে মানে তোৰ ডিগবৈ ৰিফাইনাৰীত কি কি উৎপাদন হয়?
ডিপগুৈ ৰিফাইনাৰী কি, কি উৎপাদন্ন কৰে মানে পেট্ৰল থাকে, পেট্ৰল উৎপন্ন কৰে ডিজেল কেৰাচিন এল পি জি ভটমিন লুব্ৰিকেণ্ট আৰু মানে বিভিন্ন পেট্ৰলিয়ামাত সামগ্ৰী আৰু সেইবিলাক উৎপাদন কৰা হয় আৰু
আচ্ছা, আচ্ছা, অসমৰ মানে অৰ্থনীতিত ইয়াৰ ভূমিকাটো কি?
অসমৰ অৰ্থনীতিত মানে ৰিফাইনেী মানে হাজাৰ, হাজাৰ মানুহক মানে প্ৰত্যক্ষ মানে কৰ্ম সংস্থাপন দিছে আৰু ইয়াৰ ফলত মানে ধৰ পৰিবহনে হৱ সহায় হক শিক্ষা স্বাস্থ্য এইবিলাক বিভিন্ন খন্দৰ মান উন্নয়ন হৈছে আৰু
উ,
মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে আৰু মানে
আহ, আৰু মানে ভাৰতৰ ক্ষেত্ৰত কি গুৰুত্ব ইয়াৰ।
ভাৰতৰ ক্ষেত্ৰত ভ চ দীপ গৈ মানে চাহ এছিয়াৰ মানে চবতে পুৰণা তেল শোধনাগাৰ হা
অ',
আৰু দীপ গৈ সফলতাই মানে ভাৰতত মানে তেল অনুসন্ধান আৰু মানে শোধনৰ উদ্যোগত মানে উদ্যোগৰ বিকাশ মানে এটা পথ প্ৰদৰ্শন কৰিছিলে আৰু আৰু পিছত মানে দেশৰ বিভিন্ন স্থানত মানে নতুন নতুন তেল ক্ষেত্ৰ বা ৰিফাইনোৰী গঢ়ি উঠিছিল আৰু
আচ্ছা, আচ্ছা, মানে ৰিফাইনাৰীত আধুনিক প্ৰযুক্তিও ব্যৱহাৰ কৰা হয় নেকি?
অ, অ, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা অকমান আগতে ইমান কৰাছিল কিন্তু এতিয়া যিহেতু অ চব বস্তু চেঞ্জ হৈ গৈছে না দেশখনান অলপ মডাৰ্ণ হৈ গৈছে মানে আধুনিক হৈ গৈছে সেইকাৰণে মানে আধুনিকুক্ত ব্যৱহাৰ কৰা হয় য বিলাক বিভিন্ন যন্ত্ৰ বা যিবিলাক অটমেটিক নিয়ন্ত্ৰণ হৈ থাকে সেইবিলাক বা পৰিৱেশ সুৰক্ষাৰ মানে মানে তাৰ লগত সংযোজন ৰাখি কিনে কৰা হৈছে আৰু
আচ্ছা, আৰু মানে তোৰ কোনে, কোনে ইয়াত কাম কৰে
ইয়াত চা অভিযন্ত্ৰ বিলাক থাকে যিবিলাক ৰাসায়নবিদ থাকে যান্ত্ৰিক বিশেষজ্ঞ থাকে সুৰক্ষা বিষয়া থাকে লেবৰেটৰীৰ কৰ্মীবলাক থাকে অপাৰেটৰ থাকে আৰু ই বিভিন্ন স্কিল থাকে এমপ্লয় বিলাক মে ই কাম কৰে আৰু মানে
উম
হেল্ল', হেল্ল',
হেৰি আৰু মানে তেল উদ্যোগ মানে পৰিৱেশত কি প্ৰভাৱ পেলাই
তেল উদ্যোগে চা তেল উদ্যোগে মানে পৰিৱেশত প্ৰভাৱ পেলাই চি সেই মানে সেই প্ৰভাৱ পেলাৰ কাৰণে মানে বায়ু পানীয়ে হওক বা মাটি প্ৰদন কৰা আধুনিক যিটো ব্যৱস্থাপনা আৰু বা য তেলৰ যিবিলাক বেয়া সেইবিলাক নি সেইবিলাক নিৰ্গণ কৰা মানে নিয়ন্ত্ৰণ আৰু বৃক্ষৰূপোন যিটো সেইবিলাক ব্যয়ৱস্থা গ্ৰহণ কৰা হৈছে আৰু মানে এইবিলাক মানে তেল উদ্যগে মানে ধাৰ বায়ু পানী মাটি বিলাক সকলোতে মানে সেয় আৰু প্ৰভাৱ পেলাই আৰু কিন্তু তো সেইবিলাক মানে ধৰ ভালকৈ মানে ইউজ কৰাৰ মানে ব্যৱস্থাপনা কৰি আছে বা সেই বেয়া বস্তুবিলাক ভালকে নিৰ্গমন হৈ যাতে মানে সেই নিৰ্গমন প্ৰক্ৰিয়াটো মানে নিয়ন্ত্ৰণ কৰি আছে।
অ', -অ' আৰু মানে পৰিৱেশতো প্ৰভাৱ পেলায় নেকি? অ' হেৰি পৰিৱেশত বোলে মানে স্থানীয় সমাজৰ বাবে মানে কি, কি কাম কৰে।
স্থানীয় সমাজৰ চা মানে ধৰ বিদ্যালয় হওঁক, চিকিৎসা হওক। বিশুদ্ধ পানী দক্ষতা উন্নয়ন। বা সামাজিক কল্যাণ বুলিও মানে বহু-বহু কাৰ্যসূচী ৰূপায়ন কৰা হয় আৰু
অ', -অ' ত মানে ডিগবৈত আৰু কি, কি চাব লগা জাগা আছে।
ডিগবৈদতো আছে বহুত তাৰ ভিতৰ ডিগবৈ যোনটো অইল মিউজিয়াম আছে। তাতে মানে ভাৰতৰ মানে তেল উদ্যোগৰ মানে যিটো ইতিহাস আৰু মানে সেইটো মানে তাতে পূৰা সংৰক্ষণ কৰি ৰখা হৈছে লগতে মানে তাতে যিবিলাক পুৰণি কুঁৱা তেল উৎপাদন যিবিলাক কুঁৱা খান্দা আছিল, সেইবিলাক আছে। বা ঔনিৱেশিক যুগৰ মানে বহুত নিৰ্দেশন দেখা পোৱা যায় আৰু
আচ্ছা ইয়াত মানে কিবা পৰ্যটনৰ সম্ভাৱনা আছে নেকি?
আছে আছে চাবি আছে, কাৰণ মানে ইয়াতে যিটো উদ্যোগিক ঐতিহ্য আছে বা সংগ্ৰাহালয় বিলাক আছে আৰু চাহ বাগিচা আছে বহুত বা তাতে। প্ৰাকৃতিক সৌন্দৰ্যতা আছে আৰু সেইকাৰণে মানে আহে আৰু পৰ্যটক আহে আৰু চাবা কাৰণে চাবৰ কাৰণে
আচ্ছা মানে আজিৰ দিনত কি, কি প্ৰত্যাহ্বান আছে।
আজিৰ দিনত এই বিশ যোৱা বজাৰত তেলৰো যিটো দাম মানে উঠা, নামা হৈ থাকে সিটো চব গমেই পায়। কিন্তু পৰিৱেশ সংৰক্ষণ আৰু উৎপাদনৰ দক্ষতা বজাই ৰাখবা লাগে আৰু
অ', -অ'। মানে ডিগবৈ ৰিফাইনাৰীত মানে ডিগবৈ ৰিফাইনাৰীটোত। ভবিষ্যত কেনেকুৱা?
ভৱিষ্যত কি আধুনিকৰণ কৰিব লাগিব বা পৰিৱেশ ফ্ৰেণ্ডলি মানে পৰিৱেশৰ লগত মিলা এটা প্ৰযুক্তিৰ সৃষ্টি কৰিব লাগিব বা যিবিলাক শক্তি আছে, সেই শক্তিবিলাকৰ দক্ষতাটো বৃদ্ধি কৰিব লাগিব। আৰু উচ্চ মানুহ যিবিলাক ইন্ধন আছে, সেইবিলাকৰ মানে ব্যৱহাৰটো অলপ কম কৰিব লাগিব যাতে আগলে ব্যৱহাৰ কৰিব পাৰি মানে আৰু মানে গুৰুত্বটো বজাই ৰাখিব লাগিব আৰু সিহঁতে।
উম ডিগবৈখন মানে আমাৰ অসমৰ কাৰণে এখন গৌৰৱৰ জেগা।
উম-উম।
আৰু ই মানে আমাক মানে প্ৰাকৃতিক সম্পদৰ মানে সঠিক ব্যৱহাৰটো শিকায় আৰু ন'।
অ', -অ' কৰে, কৰে চা মানে এই মানে আলোচনাটোৰ পৰা আমি এটা কথা গম পালো যে মানে ডিগবৈ ৰিফাইনাৰী ইতিাসতটো গম পালো বা তেল উদ্যোগৰ বিষয়ে গম পালো, এতিয়া শোধন প্ৰক্ৰিয়াটো গম পালো, আ তেল উদ্যোগ এটাই মানে অৰ্থ অৰ্থনীতি এটাত কেনেকুৱা অৱদান আগবঢ়াই, সেই বিষয়ে গম পালো। বা আমি পৰিৱেশ সুৰক্ষাটোৰ কথা অলপ গম পাইছো। আৰু মানে সেই আৰু ভৱিষ্যত আৰু সম্ভাৱনাৰ বিষয়ে এটা গভীৰ ধাৰণা দিব আৰু মানে তেওঁৰ উদ্যোগে আৰু
উম, উম ইম্প'ৰ্টেণ্ট হয় আৰু তেলা আমাৰাে বহুত
অ'।